হেল্ল' কি কৰি আছা তুমি?
এ এনেই আছো তুমি?
ময়ো এনেই আছো ৰবা।
অ মোৰ ফ্ৰেডিয়ে হা ব্ৰেক কৰিলোঁ উম এ মোৰ এজনী ফ্ৰেডজনী, মোৰ এ এজনী ফ্ৰেণ্ডজনী আছিলে কাৰাৰ মানে আজি একজাম আছে একজামৰ দিবৰ কাৰণে তাৰ লগত আহিছিলো।
অ হয় মই এনে আছো ৰবা এনেই অলপ কাম চাম শেষ কি অলপ এনে ৰেষ্ট লৈ আছো আৰু
হয় নেকি? অ ইমান গৰম নাই আজি অ মই ব্ৰেকফাষ্ট কৰিলো চাওমিন খালো তুমি কি খালা?
হয় মই মানে অ ৰুটি খালো। আৰু অ ভেন্দি ভাজি ভাজি খাইছোঁ
হয় দিকে অ বোলা আৰু কোৱা খবৰ পাতি কেনেকুৱা।
খৰ পাতি ভালে।
ভালে নেকি মোৰো ভালে একজাম কৰিব কাৰণে আমাৰ বৰ্ড খনে কৰিছে ইকম টাও তোমাৰ আহ ল আজিৰাল চাইতে তাত
অ বহুত দূৰ হল
দুৰটো নকবা বহুত দূৰ
অ কিহেদি গৈছা তুমি
হয় স্কুটিটো অলপ ভাল সহজতে যাই পাবা ন মানে ট্ৰাফিক বোৰো থাকে ন ট্ৰাফিকৰ কাৰণে স্কুটি বাইক বোৰ ভাল হয়। হয়
ট্ৰেফিকত
এনে কেতিয়ালৈ একজাম শেষ হৈ যাব তোমাৰ
তাৰ আটামান বাজিব চাগে দেৰটাৰ একটাৰ পৰা একজাম দেৰ ঘন্ট একজাম এটাৰ
হয় একজাম এটাৰ পৰাই ষ্টাৰ্ট হৈছে
অ'এটাৰ পৰা হ'ব ষ্টাৰ্ট মানে হোৱা নাই বৰ্তমান দে
অ এটোয়া এনেই আছে আছে আৰু ন মানে এনেই বহি আছে বাই ন
উম বহি আছে ৰিপৰ্তিং টাইম মানে সিহঁতৰ বাৰটা, টা,
অহ, হয় -হয় বাৰটা ৰিপৰ্টিং টাইম। তাৰ পাছত এটাৰ পৰা এক্সাম আছ, ষ্টাৰ্ট হব ন', অহ, ভালে ইক্সাম দিয়া সময় সদায় সোনকালে যাব লাগে, তুমি গৈ ৰাইট টাইমতে গৈ পাইছা ভালে হৈছে। যতি একজাম, টো মানে একজাম টাইম টো ভালদৰে সোনকালে, গৈ অলপ ভাল লাগে ন', যিকিনি ৰোল নম্বৰ বিলাক ক'ত আছে ক'ত নাই,
হয়- হয়, তুমি ঠিকে কলা একজামটো মানে একজামটো এনে ইমান, সেইটো নহয় বাৰু সহজে কিন্তু,
হয়।
কি ক গৰম বহুত আজিয়ে,
অ, আমাৰ ফালে এইবাৰ এতিয়া ইতে গৰম নাই, অলপ বতাহ, বতৰটো মানে বৰষুণ দিয়া হৈছিল তাৰপিছত বৰষুণ দিয়া নাই এতিয়া অলপ বতৰটো ঠিকে কৰিছিল ৰবা বতাহে দি আছে ভালে লাগিছে। মোৰ গাতটো অলপ জৰ -জৰ লাগি, লাগি আছে সেটো কাৰণে ভাল লাগা নাই আৰু মো,
অহ, কি কবা এনেকুৱা গৰম, ঠাণ্ডা পৰিলে মানে,
তাকেতো মানে বতৰ, টো চেম, ধৰিলে না বৰ হেৰি হয় মানে গা এতিয়া আকৌ বৰষুণত দি, স কেনে বতৰ টো ঠাণ্ডা কৰিল মই তেতিয়া মানে এনে ড্ৰেছটো পিন্ধিচিলোএতিয়া অকমান মোক ঠাণ্ডা -ঠাণ্ডাই লাগি আছে অলপ বতৰৰ কাৰণে ভালে ল,
হয়, কি কলা তুমি?
এনে তুমি গৈছা নে কবাত?
নাই তাতো যোৱা নাই যাম মই, মই মানে যাব প্লেনিং হৈ আছে। শ্বিলং যাম বুলি ভাবিছিলো জুলাই মাহত যাম আৰু।
হয়, নেকি উম, এ', প্লেনিং হৈ আছে এটা মানে ৰে,
কত কি কলা?
টিউবলাইট বুলি ধাবা এখন আছে, সেখন ধাবাত যাবলৈ মন।
হয় নেকি? কিমান তাতে প্ৰাইজ কিমান লয়? মানে গ'লেই মানে ধাবাটোত? পইচাটো কিমান লব লাগিব? মানে পইচা কিমান লাগে মানে এইটো ধাবাত গ'লে
বৰ বেছি নালাগে
আগে পিছে গৈছিলা নেকি
গৈছিলো হাজাৰ টকা মান লাগিব বেছি নালাগে হাজাৰ টকা মান লাগিব আৰু গাড়ী ভাড়া এশ টকা যাব আৰু সেইটোৱে
হয়
হৈ যাব হাজাৰ টকা দুজনৰ কাৰণে খোৱাৰ কাৰণে হৈ যায়
অ দুজনৰ হাজাৰ টকা দি খোৱা হৈ যাব উ ভালে তুমি কেতিয়াবা গৈছিলানে
অ মই কিবা বেলেগ কামত গৈছিলো আমি খামুক নহয় খামুক খাইছিলোঁ আৰু চিকেন খাইছিলো অ তোমাৰ তাতে মোৰ খামুক খামুকৰ তোমাৰ বেছি লোৱা নাই চিকেন ভাত লৈ এশ বিশ টকা বেছি হোৱা নাই চাৰে তিনিশ তি তিনিশ বিশ টকা তিনিশ বিশ টকা পৰিছিল মাংস ভাত আৰু শামুক এটা লৈছিলো
হয় তিখা সামুক কেনেকুৱা লাগিছি খাই
মোক ভাল লাগিছে বিৰাট ভাল লাগিছে তোমাক ভাল তোমাক খামাক ভাল লাগে নে
হয় হয় মোক ভাল লাগে খামুক মানে তুমি খামুক কি কি দি বনাই বেছি ভাল পোৱা খাই
মইতো খামো ইমান আজিলৈকে ইমান তেনেকুৱা খোৱা নাই হা এ সেইটোয়ে খালো মই কি বোলে তোমাৰ অ সামুখটো ভালো টো বোলে মাটি দ অাৱত ফ খালো মাটিৰ দালি লগত বনাইছে ভাল লাগিছিল
িকে গলা তুমি অ বৰ ভাল লাগে হয় মই খামুক খাও অ খামুক বৰ ভাল লাগে মাটি মাহত দালি দিও খাই ভাল লাগে আৰু এনেকুৱা নৰ্মল চব্জি দি কিনে বনাইও ভাল লাগে আৰু আমুক আৰু এটা ডাঙৰ খামুক যি চিনি পোৱা নে ডাঙৰ সামগ্ৰী থাকে তাৰ মানে ভিতৰতো ওলাই দিয়ে ওলাই কেনে মানে যেনেকুৱা মাংস মচলা চচলা দিয় না সেনেকুৱে ভাজি ভাজি কেনে বৰ টেষ্টি লাগে খাই আলু চালু দিবা আমাৰ সেইটো ওলাই কেনে খাই আমাৰ মানে আমাৰ দেশত খাইছিলে আৰু এনেকুৱাকে এতিয়াতো নাখাই মানে বহু ডাঙৰ সাম ডাঙৰ ইমান ডাঙৰ নহয় মানে মিডিয়াম যি থাকে নহয় যোনো তাত ঢাকন লগাগাত যি আছে মান ঢাকন থাক সেই যে সেনেকুৱা টাইপ যি অ সেইটোক ঢাককনটো ওলাই কেনে হয় হয় য'তে য'তে নাপায় সেইটো নহয় নহয় সেইটো নদীতে পাই যেনেকুৱা শামুক পাই নহয় সেনেকুৱা মানে শামুকৰো ডাঙৰ পোৱালি মানে অল হেৰি আৰু যি আৰু এটা যি আছে এইটো খামুহ নহয় মানে এনেুৱ কি ৰাস্তা ফুৰি থাকে যি সেইটো নহয় মানে নদী পাৰতে থাকে এইটো অ অ চছেম সটো হয় খামুকজি কল ন তুমি সেই মেনেকুৱাই থাকে অকমান ডাঙৰ মানে গুলকে থাকে অলপ ডাঙৰ থাকে আৰু সেইটোও ভাল লাগে মানে তাৰ মাংস চাংস মানে বহুত ভাল লাগে আৰু কুম কুম লাগে টেষ্টি লাগেটো খাই মানে এতিয়া এতে খোৱা নাছিলো গাঁৱত খাইছো এইবিলাক বস্তু গাত বহুত থাকে না পুখুৰীত পুখুৰীত মানে থাকে ন ভালে খায় কি কলা
পাঠশালা তুমি তাতে তাতে বহুত
হয় হয় মানে খামুক মানে চিজন ল হয় ন যেনেকে বৰষুণ বাৰিষা টাইমত হয় নহয় সেইটো হল মানে মা আহে শামুকো আহে সেনেকুৱা কে হয় আৰু
বানপানী হয় নেকি
বানপানী হয় আমাৰ গাঁওৰ ফালে মানে অ আমি আৰু মানে মোৰ মা ফালে পৰাও গাঁৱত নহয় মানে জুলাই মাহত এনেকুৱা এটা মাহত মানে পানী হয় হোৱা সময়ত মানে এনে নদী চদী দি থাকে নহয় নদী খেতি বোৰ তাতে পানী আহে আৰু এনেক ঘৰত নোসোমাই মান এনকে জেগাত থাকে ভাল লাগে তাতে খেলিব বৰ ভাল লাগে, মাছ মানে মাছো তাতে পাবাই মানে যিকোনো মাছ বিচিৰা চব মাছ পাবা মানে
হয়, নেকি? অ', মই দেখিছোঁ তেনেকুৱা বহুত জাগাত তেনেকুৱা মাছ বোৰ পায় আৰু ডাঙৰ, ডাঙৰ ভাল, ভাল মাছ পায়।
হয়, হয় ঠিকে ক'লা তুমি আৰু এটা সৰু, সৰু মাছ চাবা এইটো মাছটো খালে মানে চকুৰ পাবাৰো আহে। ভাল হয়, মাছটো খাবলে বৰ ভাল হয়, আমাৰ মানে গাঁৱত মানে বহুত মাছ আছিল হয়।
অ', মাছ খাই কি ভাল পোৱা নে তুমি?
অ', মই ভাল পাওঁ মাছ মানে আগতে বেয়া পাইছিলো যিটো মানে সৰু যেতিয়া আছিলো ন মানে ভাঙৰ মাছ এনেকুৱা মাছ আনিলে কাটা বাচিব নোৱাৰিছিলো ন, তেমানে খাবলৈ বহুত টান পাইছিলোঁ হয়, কিতিয়া এতিয়া পাৰো আৰু।
কাটা চাটা নালাগে মুখতে নালাগে
হয়, হয় ঠিকে ক'লা তুমি মানে পুৰা কামুৰি, কামুৰি মানে মজাকে খায় ল'ব পাৰো আৰু।
অ', আগতে মানে মুখত পুৰা লাগিচ এনেকুৱা কাম কৰিলে এইপিনে লাগে
অ', অ', গলত সোমাই যায়, কি হৈ যায় মানে পতকে গলত সোমালে আৰু পতাফত কল-খল, কল খাব লাগে, ভাত শুকান খাই দিলে মানে গুচি যায় বুলি কয় আৰু তেনেকুৱা খাব লাগে মানে পতাপট কল ক'ত পাওঁ কলটো ৰাতি নাপায় সেইকাৰণে শুকান ভাতে খাই দিয়াই যায় তে, এতিয়া আৰু বহুত ভাল লাগে আৰু মা
এতিয়াতো মানে মাছটো নাল অ', মাছতটো নালাগে কটাটো নালাগে যিমান কাটা থাকিলেও মানে হাতেদিয়ে ছাইড কৰিব পাৰি আৰু তোমাৰ
মুখেদিয়ো হেইটো কৰি দিব পাৰি হয়।
অ', আগতিয়াকে মানে সবাইকে খাব পাৰি। আগতে মানে তেনেকুৱা নাছিলে উম, আগতে মানে ব মাছৰ কাটা একবাৰ মোৰ গলত
হয়, কি ক'লা?
হ'ব নাজানে মই একবাৰ সৰুতে মোৰ মাছৰ কাটা ডিঙি আথখি গৈছিলে, তাতে মই ইমান ভয় লাগিছে ৰাতিপুৱা লকি বিষাইছে তাৰপিছত গৰম, গৰম ভাত খাইছোঁ, দু দিন মান পিছত পুৰা ভাল পাইছোঁ।
হয়-হয় ভাত-ভাত খালে কল বেছি ভাগ কল খ খালে বেছি ভাল হয়, কল খালে মানে কি হয় এ কটা তো ইমাৰ পিচলি যায়। পিচলি কিনে মানে গ গুচি যায়, এনেকুৱা আৰু সৰু সৰু মাছ খাবাচোন বৰ ভাল লাগে মানে সৰু সৰু মাছ গ্ৰেভি নিচনা।
বৰ ভাল আৰু ৰুটি লগ খাবাচোন ৰুটি লগ খাবা বৰ টেষ্টি লাগে মোকতো বহুত ভাল লাগে খাই, হয়-হয় বিলাহীৰ লগত দি কেনে? বেহাৰ চৰ বুটি কেনে বৰ টেষ্টি লাগে খায়, হয়। ঠিক আছে দিয়া ৰাখিছো, তোমালোক হয়, ঠিক আছে দিয়া থেংক ইউ।